হেল্ল'?
হেল্ল'? হেল্ল' অ আহিছেনে মোৰ মাতটো
শুনা পাইছা নে?
অ মই শুনিছো মোৰতো শুনিছা নে নাই
অ শুনিছো শুনিছো।
অ কি কৰি আছা?
এয়া বহি আছো বাহিৰতে গৰম লাগিছে যে।
অ অ
সেইটো কাৰণে একদম বহুত গৰম দিছে।
বতাহ চতাহ মাৰিছেনে?
অ বতাহ চতাহ মাই
অ আমাৰ পিনে অলপ অলপ মাৰি আছে।
উম না বাহিয়াত বহি কেনে ভাল লাগে। অ বৰষুণ ধৰিছে অহাকে নাই বাৰু
অ বৰষুণ এজাক অহা হয় ভাল হ'ল হয় ঠাণ্ডা পৰিল হয় গাটো পিছে ৰন্ধা -বঢ়া হ'ল আৰু
অ ৰান্ধি আছো এতিয়া
অ অ কি ৰান্ধিছা?
এইয়া দালি বনাইছো, তাৰপিছত আপোনাৰ পাহৰিলোৱে নহয়, মাংস বনাইছো।
অ অ কি মাংস বনাইছা বইলাৰ? অ' মাংস ভাজিচা আৰু ন?
অ মাংস ভাজিছো দালিটো অকনমান মানে হেৰি কৰি ৰাখিছো আৰু।
অ আমৰ বতৰ আম খাব পাৰিছা নে নাই?
আম, নাই খোৱা নাই। মানে আমটো খাব নোৱাৰো টেঙা যে।
অ অ অ পকিলে খাবা, পকা আম খাবা।
অ' পকিলে মিঠা লাগে নহয়? উম
পকা আম চাই খাবা মই বনালো ভাত তৰকাৰী, মানে মই বনাইছো দালি তাৰপিছত আৰু কণী বনাম।
কণীৰ পিঠা বনাম। নাই বনোৱাই নাই সজাই লৈছো আৰু বনাম আৰু দালিখিনি হোৱা নাই গৈ যে, দালি খিনি হ'লে তেতিয়া এইখিনি তেল মাৰি লৈ তেতিয়া বনাম আৰু।
অ
অ আমাৰ আমজোপা যে বহুত সোৱাদ বুজিছা।
হা
বহু, আমাৰ আম এজোপ আছে বহুত, সোৱাদ বহুত ভাল লাগে খাই। এজোপ আছে টেঙা, অ' আৰু এজোপ আছে বহুত মিঠা। তাৰপিছত, খাই ভাল লাগে আৰু। কেঁচাতে মানে টেঙা। কিলে কিন্তু বহুত মিঠা। কিনা কিনা আমবোৰ যেনেকুৱা অ' হ'ব বাৰু দিম। কিনা আমবোৰ যেনেকুৱা মিঠা তেনেকুৱা মিঠা লাগে। আৰু এজোপ মানে ডাঙৰ ডাঙৰ হয় আমকেইটা কিন্তু বহুত টেঙা। মিঠা মানে কেঁচাটো টেঙাই, আকৌ পকিলেও টেঙা। খাব পৰা নাযায়। এই, জলকীয়া, নিমখ এইবিলাক সানি ল'লে, পাৰা যায় আও। খাব আ
উম
তেনেকে খাব পৰা যায়। এতিয়া জামুকৰ ছিজিন তাৰপিছত হৈছে এই জামুকো খাব পৰা যায়। জামুক খালে বহুতখিনি গাত শক তি হয়, তেজ হয়।
আৰু বতৰৰ ফল খাবও লাগে ন?
উম, লাগে লাগে।
উম।
পিছে খাইছে
খাবা তোমাৰ, অ' মই খাইছোঁ দুই এদিন খাইছো। আমি কিনি খাব লাগে আমাৰ গছ নাই নহয়। কিনি খাব লাগে। আম খিনি খাইছো আও ঘৰৰ আম যেতিয়া। অ' আমাৰ গছ নাই।
আমাৰ আকৌ গছ আছে বাৰু।
অ'।
মামাহঁতৰ।
গছ আছে অ'।
আছে ডাঙৰ গছ এডাল আছে। মানে বহুত লাগিছে আৰু এইবাৰ।
অ', অ', অ'। খাইছানে নাই?
অ', খাইছোঁ।
ডাঙৰ ডাঙৰ হয় ভাল লাগে খাই।
ভাল লাগে ন'! এই যিটো ডা ঙৰ জামুক হয় সেইটো খাই ভাল লাগে। মানে টেঙাটো ইমান নাথাকে তাত আৰু। সৰুটো হ'লে অলপ টেঙা লাগে।
অ' ডাঙৰ হ'লে খাই ভালে লাগে। আৰু তেজ হয় নহয় খাব লাগে। টেঙা টেঙা লাগিলে অলপ খাব লাগে তেজ হয়। এই জামুক খোৱা বহুত ভাল। জামুক পূৰৈ শাক, বিট এইবিলাক খাব লাগে। গাত বহুত ভিটামিন পোৱা যায় আৰু। তেজ হয়, শক্তিশালী হয় আৰু গাটো ন'!
হয়।
উম, মই আজি আমাৰ ভাই মাৰ ঘৰত গৈছিলো নহয়। এ তাত দেখি আছো আমাৰ ভাইটি বহুত বিভিন্ন ধৰণৰ খেতি কৰিছে এ ঘৰতে মানে নিজে- খাবৰ কাৰণে বেচিব নহয় আৰু। হেৰি কৰিছে লেচাৰ লেচাৰি মাহ কৰিছে, লেচাৰি মাহ যে- এ দুটা আছে নহয় এটা ৰঙা ৰঙা হয় এটা সেউজীয়া হয়। এই সেউজীয়াটো কৰিছে বহুত দীঘল দীঘল দেখি দেখিয়ে মৰম লাগে ইমান ধুনীয়াকৈ ওলমি ওলমি আছে। দেখি ভালে লাগে জান গোটেই খিনি আনি খায়ে থৈ দিম তেনে তেনেকুৱা লাগে কিন্তু আনিছো মই। অঁ' সেইটো সিজিব নোখোঁজে, এই সেউজীয়াতো বহুত- ভালো লাগে খাই আৰু সি সাৰ চাৰ নামাৰে যে খাই ভাল লাগে।
উমঁ।
তাৰ পিছত বেঙেনা কৰিছে- ৰঙালাও কৰিছে ৰঙালাও বোৰ মাটিত বগাই আছে ইমান ধুনীয়া দেখিছে। লাগা খিনো লাগিছে, নলগা খিনি যেনে কোৱা মানে বগাইছে বগোৱা দেখি দেখিয়ে ভাল লাগিছে মানে আগবিলাক বগাই আছে ইমান ধুনীয়া দেখি। তাৰপিছত আকৌ কৰিছে তিয়হ, - তাৰপিছত তিতা কেৰেলা কৰিছে, - আকৌ আমাৰ যিটো ধৰি লওঁক গাঁৱত চলে কেৰেলা এটা আছে নহয়- তিতা নালাগে সেইটো আৰু মানুহে ভাত কেৰেলা কয় সেইটোও-সেইটোও লগাইছে সেই সেইটোও বহুত ভাল লাগে আকৌ কোমোৰা কৰিছে কোমোৰাবোৰ ওলমি ওলমি আছে। সেইবোৰো দেখি ভাল লাগিছে।
হয়, আপোনাৰ বেছি গৰম লাগিছে নেকি?
অঁ' বহুত গৰম লাগিছে, মই অঁ'।
নাই গম পাইছোঁ আপুনি বিচনী মাৰি আছে।
অঁ।
কেৱত কেৱত মাত আহি আছে।
অঁ' এই বিচি আছো আৰু। লাইনটো অসুবিধা কৰি থাকে যে, অঁ'। কোমোৰা খোৱা নে নোখোৱা, উমঁ' আমাৰ পিনে- যায়গৈ পটককৈ যায় গৈ পটককৈ আহে, ‌ উমঁ। কোমোৰা, লাও কথা কৈছো চিনি
অঁ' কোমোৰা যিটো সৰু সেইটো খাই ভাল লাগে, খাঁও।
অঁ' অঁ' খাই ভাল লাগে, তিনি, তিনি কোমোৰাই হয় মানে সৰুতে তেলত দি সৰু সৰুকে- কাটি গোল গোলকে কাটি তেলত দি ধুনীয়াকে খাব পৰা যায়। তাৰপিছত আকৌ অলপ ডাঙৰ হ'লে এনেকৈ মিহি- সৰু সৰুকৈ কাটি আৰু- ভাজি বনালে তেতিয়াও খাব পৰা যায় আৰু ডাঙৰ হয় অলপ বগা যায় নহয়-
উমঁ' তেতিয়াওঁ খাব পৰা যায় তেতিয়া মাংসৰ লগত খাই ভাল লাগে। যি মাংসই নহওঁক আও দিলেই হ'ল আৰু মানে ভাল লাগে খাই অঁ' অলপ- সিজাই ল'ব লাগে সিজাই লৈ পানীটো পেলাই দিলে- তেতিয়া মানে সোৱাদটো আৰু বহুত ভাল ভাল লাগে আৰু। মছলা পাতি অলপ বেছিকে দিলেই হ'ল আৰু সেইটো পনীয়াৰ নিচিনা যে।
হয় হয় হয়। নাই আমাৰ খেতিও কৰিছো নহয় লাউ। আমাৰ লাগিছে মিঠালাও লাগিছে, পানীলাও লা লাগিছে।
অ।
তাৰপিছত -
লাগিছে?
তা আপোনাৰ বিহ জলকীয়া লাগি আছে।
অ অ অ। এই নিজৰ ঘৰত এইবিলাক - অ। নিজৰ ঘৰত এনেকুৱা খেতি কৰিলে খ খোৱা নোখোৱা পিছৰ কথা ন ভাল লাগে।
অ দেখি ভাল লাগে।
হেল্লো', অ অ।
অ।
অ, মই বোলো ভাবিছিলো গলেই নেকি?
শুনি আছোঁ মই অ, শুনি আছোঁ, শুনি আছোঁ।
অ, আপোনাৰ ছোৱালীজনীয়ে ক'ত গ'ল?
এ মোৰ ছোৱালীজনী বাহিৰত বহি আছে আজি পৰীক্ষা শেষ হল যে - আজি পঢ়া নাই। পঢ়া নাই এনেই বাইদেউে গ্ৰুপত প্ৰশ্ন দিছে কেইখনমান সেই - সেইকেইখন মানে গৰম বন্ধ দিছে ন - সেই গৰম বন্ধত প্ৰশ্ন খিনি কৰিব দিছে আও, কৰিব আজ জি ৰেষ্ট লৈছে দিয়া মই ভাবিছো আজি ৰেষ্ট লৈ লওক ন। উম, আজি জিৰণী লৈ পিছত কালি পৰা কৰিব আও। এমাহ কৰিব পাব তেতিয়া সময়টো আও। কৰবাত কৰবাত ফুৰিবও যাব, এ মাজে মাজে কৰিব আও। আছে এতিয়া, বাহিৰত বহি আছে।
অ',।
বহুত গৰম যে, বাহিৰতে বহিব দিছো বহি আছে।
অ', বাহিৰত বতাহ লাগি আছে ন? মোৰ ল'ৰা - টোৱে বাহিৰতে বহি আছে। তোৰ ল'ৰাটো আছে?
অ',। অ', অ', চবে বহি আছে আৰু। মাঁও বহি আছে ন?
অ' মাঁ ঘৰৰ ভিতৰত ভিতৰত আছে।
উম, উম উম, মাঁ ভালে আছে ন?
আছে।
অ', ভালেই থাকিলে ভাল দিয়া। ইমান বেমাৰ আজাৰ হৈ থাকে মানুহবিলাকৰ। আজি, আজিৰ দিনত মানে চবৰে কিবা নহয় কিবা এটা বেমাৰ থাকেই ন? এতিয়া মানে ভাত চবজি কিমান সময়ত খোৱা? ভাত, ভাত কিমান সময়ত খোৱা ৰাতি?
ন'টা বজাত।
অ', ন'টা বজাত খাই দিয়া আও।
নটা বজাত চাৰিটা দহটা বাত বজাত শুৰ আৰু
অ', অ', অ', অলপ সময় জিৰণি ল'ব লাগে নহয় অলপ খোজ কাঢ়িব লাগে খাই বৈ লৈ খোজ কাঢ়া নে নাকাঢ়া।
পিছত আপোনাৰ
খোজ কাঢ়িব লাগে খাই লৈ। ভাতকেইটা হজম হয় তাৰপিছত মানে গাটো অলপ ফ্ৰী হেৰি হয় আৰু
ঘৰতে
অ', অ', অ' তেনেকে খোজকঢ়া, এই ৰাতি ইমান বাহিৰত দূৰত যাবও পৰা নাযায় দিয়াচোন
নাযায়, নাযায় তাতে এন্ধাৰ
অ', দিয়া হ'ব দিয়া পিছত কথা পাতিবি এতিয়া ৰাখা হা, হ'ব দিয়া
অ', হ'ব দিয়া
উম
আে